শুনিছে?
অঁ শুনিছোঁ।
শুনিছানে? কি কৰি আছা?
অঁ শুনিছোঁ। এই পঢ়ি আছিলোঁ কোৱা? পঢ়ি আছিলোঁ কোৱা?
পঢ়ি আছা নেকি?
অঁ।
চাহপানী খালা?
অঁ নাই খোৱা। ভাতে খাম আৰু এতিয়া অলপ পাছত।
হয়, হয়।
উম, তুমি?
মইয়ো ভাত খাম অলপ পিছত মানে এতিয়া শুই আছো এনেই।
অঁ অঁ।
হয়, খবৰ ভাল?
উম উম। আছো ভাল, ঠিকে চলি আছে চব।
হয় হয়। মোৰ খবৰ বেয়া দিয়া।
কিয়?
এ এনেই দুখ।
কিহৰ?
দুখ দিয়া কিবাহৰ এনেই।
অঁ। পঢ়া পাতি হ'ল?
এইবিলাকটো, হয় হয় হয়।
উম।
উম। বাকী আমি আজিতো, প্ৰজেক্টতো গমেই পাইছো, তুমি কলেজীয়া জীৱনৰ ওপৰত পাতিম।
অঁ অঁ।
যে তুমি কলেজত, পঢ়ি-পঢ়ি তুমি কেনেকুৱা লাগিছে এতিয়া?
উম আমাৰতো কলেজ শেষ হ'ল বাৰু। পঢ়িটো ভালেই লাগিলে বাৰু কলেজত। ইমানো এটা আমেজ নাপালোঁ বাৰু কলেজৰ।
হয় নেকি? হয় হয়।
উম কলেজীয়া জীৱনটো মানে, মানে বৰ পঢ়াৰ মাজতে গুচি গ'ল আৰু।
হয় হয়।
উম।
কলেজী জীৱনটো আমাৰ মানে এনেকুৱা যাতে ফাৰ্ষ্ট ইয়েৰ যি আছে মোৰ ফাৰ্ষ্ট ইয়েৰতে এঞ্জয়। ছেকেণ্ড ইয়েৰতটো আমাৰ পৰীক্ষা আহে। ছেকেণ্ড ইয়েৰ। ফাৰ্ষ্ট ইয়েৰৰ পিছত আমি যেতিয়া মেট্ৰিক পাছ কৰি গলোঁ। তেতিয়া এনজয়, মানে স্কুল জীৱনত থকোতে আমি এ এনেকোৱা আছিল যাতে আমাৰ টেনৰ বছৰতো আমাৰ কাৰণে এনজয় নহয়, পঢ়িব লাগে আমাৰ। পঢ়ি শুনি তই কিবা এটা কৰা, মেট্ৰিকটো পাছ কৰিলোঁ পাছ কৰি কিনে কলেজত গলোঁ কলেজত যাই কিনে এতিয়া কলেজৰ জীৱনটো ঘৰৰ মানুহ কয় পহৰ পোহৰ আমাৰ আৰু আমি ভাবোঁ ফাৰ্ষ্ট ইয়েৰ বছৰতো আমাৰ এনজয় আৰু ছেকেণ্ড ইয়েৰ পৰা আমি পঢ়িব ষ্টাৰ্ট কৰিম সেনেকুৱা মানে
মানে ক'ব গ'লে মানুহে ভাবে অঁ
কোৱা-কোৱা?
মানুহে ক'ব গ'লে মানুহে কয় যে কি উচ্চ শিক্ষা যেতিয়া লোৱা যায় তেতিয়াহ'লে তেতিয়াহে মানে আহ মানে হেৰি কৰিব পাৰি মানে কলেজৰ জীৱনটো উপভোগ কৰিব পাৰি কিন্তু তেনেকুৱা নহয়।
হয়।
এই উচ্চ শিক্ষাৰ সময়ত মানে ক'ব গ'লে টাইম থাকিলেও মানে
ভাল লগৰবোৰ লগৰ নবনিলে মানে সেই তেতিয়া মানে সেই উপভোগ কৰিব নোৱাৰি।
হয়-হয়।
উম!
তুমি এনেকুৱা পাইছানে যেতিয়া কলেজৰ জীৱনত বা স্কুলীয়া জীৱনত ভাল বন্ধু।
অঁ! পাইছোঁ-পাইছোঁ মই অহ মই উচ্চ শিক্ষাৰ সময়তে পাইছোঁ বাৰু। ভাল বান্ধৱী দুজনী পাইছোঁ।
হয়-হয়। মই পাইছিলোঁ মানে এনেকুৱা হৈছে মোৰ লগত মানে মানে তেওঁলোকে ধৰি লওক টকা পইচা থাকিলে ওচৰত থাকে টকা পইচা নাথাকিলে ওচৰত না থাকে। সেনেকুৱা বহুত বন্ধু পাইছোঁ আৰু এনেকুৱা বন্ধুও পাইছোঁ দুই এটা বিপদত সহায় কৰা বন্ধুও পাইছোঁ। তো মই ৰিয়েল লাইফৰ ঘটনাটো তোমাৰ কৈছোঁ মই। মই সেনেকুৱা বন্ধু পাইছোঁ। এতিয়া কলেজত ধৰি লোৱা কলেজত গলো ভাল বন্ধু আছে যে তোমাৰ। কেইটামান বেয়া বন্ধু আছে মোৰ পিছত বেয়া কথা কয় মোৰ কথাই বেলেগৰ আগত কৈ দিয়ে। সেনেকুৱাও বন্ধু পাইছোঁ লগৰ। তেওঁলোকক মই ইমান গুৰুত্ব নিদিওঁ কাৰণ মোৰ যোনকেইটা লগ আছে সেইকেইটা মোৰ কাৰণে মই নিজকে ভাবোঁ মই সেইকেইটাৰ লগত পাইছোঁ যাতে মই সুখী। মই সেনেকুৱাও ভাবোঁ। তেওঁলোকে মোৰ কথা বেলেগ কেইটাই মোৰ কথা বেলেগ কয় তেওঁলোকে শুনিলে আৰু বেয়া পায় সেনেকুৱা।
অঁ! সেইটো হয় বাৰু। উম-উম-উম! সেইটো হয় বাৰু মানে ভাল লগৰ পোৱাত তো আজিকালি বহুত টান জানা মানে ভাল লগ লগৰ, বন্ধু-বান্ধৱী মানে বাচিবৰ কাৰণে আজিকালি বহুত টান। মানে সন্মুখত ভালটো দেখাই তাৰপাছত অ! তুমি নাথাকিলে মানে তোমাৰ বেয়া গুণটো গাব সেনেকুৱা আৰু। এনেকুৱা ময়ো পাইছোঁ বহুত পাইছোঁ উম ত এনেকুৱা মানুহৰ পৰা মানে যে ত্যাগ গম পোৱা আৰু সিহঁত মানুহখিনি মানে তোমাৰ কাৰণে ঠিক নহয় তেতিয়াহ'লে সেইখিনি মানুহৰ পৰা দূৰত আহাই ভাল আৰু।
হয়-হয়। ঠিক কথা কৈছা তুমি। মানে এনে অ', এনেকুৱা মানে তেওঁলোক বন্ধু মানে যেতিয়া তেওঁওলোকক তুমি সহায় কৰিব পাৰিবা, যেতিয়া তেওঁওলোকে খুজিলে কিবা এটা বস্তু দিব পাৰা তেতিয়া তেওঁলোকে ওচৰত থাকিব, যেতিয়া তোমাৰ একো নহ'ব তেতিয়া তোমাক লাঠি মাৰি দিব। এ যা তোক কুনি, তই মোৰ লগে না কুনিয়ে চিনিয় নাপাও তোক এনেকুৱা কৰে তেওঁলোকে।
সেইটোৱে।
ত' এনেকুৱা লগৰবোৰৰ লগত থকাতকে অকলে থকাও ভাল বুলি ক'ম মানে। অকলে থকাই মানে বেছি ভাল বেছিভাগ ভাল আৰু এনেকুৱা লগৰ লগত থকাতকৈ।
হয়, হয়। ইতাতো মোৰ এনেকুৱা হৈ গৈছে
কাৰণ
কলেজত আৰু গধূলি কেতিয়াবা ফুৰিবলৈ গ'লে ফুৰিবলৈ গ'লো। এতিয়া মানে আগতে লগ আছিল মোৰ যেনেকুৱা ধৰি লওক ডাঙৰ, ডাঙৰ লগ আছিল মোতকে বহুত ডাঙৰ মানে তেওঁলোকে বি এ চি এ কৰিছিল। পুৰা লগো আছে। মোৰ এতিয়া তেওঁলোকৰ সিমান যাবৰ নাই মাতো ফোন মাৰে বাছ সেয়ে কথা। তেওঁলোকৰ মাতে মোৰ এতিয়া যাব নোৱাৰে, ঘৰৰ মানুহে যাব হাক দিছে। মানে বহুত কথা আছে, যাবলৈ এতিয়া নাযাওঁ মানে তেওঁলোকৰ লগ নহওঁ, এতিয়া ঘৰতে মই থাকোঁ। মই নিজকে নিজে সুখী বুলি ভাবোঁ, ঘৰত থাকি কিনে মোবাইলটো চাই আছোঁ বাছ এই কাম।
অ', সেইটোৱে ভাল আৰু ইমান এগাল মান লগৰ বনাবও নালাগে মোৰ মতে। বনোৱা দুজন তিনিজন মান ভাল লগৰ বনোৱা। সিমানখিনিয়ে ভাল আৰু ইমান এগালমান মানে লগৰ থাকিও লাভ নাই।
হয়, হয়।
মানে মোৰ অনুভৱৰ পৰা মানে কৈছোঁ আৰু।
হয়, হয়, বেছি লগ থাকিলেও বয়া হয়, হয়। দুই খুব বৰ বেছি দুই, দুই এজনেই লগ। ভাল লগ হ'লে এজন, এজনে বেচ ভাল লগ। কিন্তু সি যদি তোমাক সি যদি তোমাক যদি সিও যদি সে কৰি বেয়া আৰু তেতিয়া বেয়া এজনে বনোৱা ভাল লগ বনোৱা। তে বিপদতো সহায় কৰে, হাঁহিটো তোমাৰ লগতে থাকে, সুখতো তোমাৰ লগতে থাকে। এনেকুৱা লগ লাগে, এজনে লাগে ভাল লগ।
ভাল লগৰ লাগে সেইটোৱে কথা।
তুমি এনেকুৱা বা-বান্ধৱী পাইছা না!
পাইছোঁ, পাইছোঁ।
হয়।
মানে ক'ব গ'লে ভাল বস্তুবোৰ মানে নিজৰ এটা সঠিক সময়ত আহে বুলি কয় যে।
হয়, হয়।
ত' সেই সঠিক সময়লৈকে ৰখিব লাগে সঁচাকে।
হয়।
উম। মানে মোৰ মানে মায়ে কৈছিলে মানে মোক মই যেতিয়া হেৰিত আছিলোঁ, বিদ্যালয়ত আছিলোঁ। থাকোঁতে কৈছিলে যে মই ভাল লগৰ পাম, যেতিয়া মই উচ্চ শিক্ষা কৰিম। সঁচা কথাও হ'ল বাৰু। মই যদি যিদিনাখন উচ্চ শিক্ষাৰ বাবে মানে কলেজ গ'লোঁ, প্ৰথম দিনাখনেই
হয়
সেইদিনাখনেই মই মোৰ লগৰজনীক লগ পাইছোঁ আৰু
হয় হয়
সেইটোৱে আৰু তো এনেকুৱা লগৰ পোৱাটো মানে বহুত অ মানে ভাগ্যৰ কথা বুলিয়ে ক'ম মই মানে মই মানে
হয় হয় ঠিকে কৈছা
উম
লগ থাকিলে ভাল লগ থাকিব লাগে এজনে বেচ যেতিয়া তোমাৰ চব কামতে সহায় কৰে তেতিয়াই তোমাৰ সিজনে আচল বান্ধৱী বা আ আচল লগ
উম উম উম কাৰণ আজিকালিতো এনেই মুখত ভাল দেখুওৱা মানুহটো
বহুত থাকে বহুত থাকে
অ অ সেইটোৱে
পিছ'তে তোমাৰ গুণ
আৰু কওক অঁ সেইটোৱে আৰু আজিকালি ক'ব গ'লে কলেজীয়া জীৱনটোৰ পৰাই বহুতখিনি থাকিব পাৰি হয়নে মানুহ কেনেকুৱা কি
হয় হয়
কাৰণ স্কুলীয়া জীৱনত যেতিয়া মই বিদ্যালয়ত থাকোঁ তেতিয়া মানে একে লগৰখিনিৰ লগতে থকা যায় যে ত' সেইটো কাৰণে আমি নাজানো ইমানিনি যে মানুহত মানে এ পৃথিৱীতো কিমান প্ৰকাৰৰ মানুহ আছে তেতিয়া আমি বিদ্যালয় এৰি মানে অ কলেজলৈ আহোঁ তেতিয়াহে আমি মানে হেৰি কৰোঁ মানে গম পাওঁ
হয় হয়
কিমান ধৰণৰ মানুহ থাকে
হয় তুমি ঠিকে কৈছা মানে কেনেকুৱা থাকে মানে বন্ধুও থাকে লগ ৰ থাকে, বান্ধৱীও থাকে এনেকুৱা ৰাখে তেওঁ লোকে মানে এনেও আন ব্যৱহাৰ কৰে মানে তোমাক যদি তুমি ভাল যদি তেওঁলোকক কৰিব পাৰিছা তোমাক বেয়া তাক যদি বেয়া কামত বা বেয়া কথা, বেয়া বস্তু মানে তুমি যদি একো দিব নোৱাৰাও তেওঁলোকে এনেকুৱা ব্যৱহাৰ কৰিব যাতে তুমি কোনি চিনিয়ে নাপায় তেওঁলোকে। সেনেকুৱা ব্যৱহাৰ কৰে তেওঁলোকে।
সেইটোৱে, থাকে এনেকুৱা কিছুমান মানুহ। মানে সিহঁতৰ হাততে মানে এটকা পইচাও নাথাকে আৰু সিহঁতে মানে বে, বেলেগক মানে হেৰি কৰে আৰু বেলেগৰ ওপৰত দা- দা গিৰি দেখায় আৰু সেনেকুৱা ধৰনৰ মানুহ পাইছোঁ মই বহুত পাইছোঁ এনেকুৱা।
হয় হয়।
উম।
বাকী তোমাৰ এতিয়া মো- অ কলেজীয়া জীৱনতটো মানে এতিয়া ধৰিলোৱা আমাৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সামবিলাকত আমি ধৰি লোৱা এনেকুৱা যেন লাগে এ ফাৰ্ষ্ট ইয়াৰৰে এক্সাম আমি নপঢ়িলেও হ'ব। তো, আচলতে আমি পঢ়িব লাগে মানে ধৰি লোৱা। এতিয়া যদি তুমি ভাল নাম্বাৰ এটা সেই কৰিব খুজিছা, পাবলৈ খুজিছা, চেষ্টা কৰিছা তেতিয়া আমি পঢ়িব লাগিব। আৰু যদি আমি নপঢ়ো তে নাম্বাৰ কেনেকৈ পাম?
সেইটোৱেতো কথা পঢ়িবতো লাগিবই নপঢ়াকেতো একো নহয়েই।
নহয় নহয়।
সেইটোৱে কথা।
পঢ়িলে তুমি কিবা এটা কৰিব পাৰিবা। নপঢ়িলেতো একো কৰিব নোৱাৰা।
হয় হয়।
আৰু কিছুমান মানুহ এনেকুৱা এ, অ কোৱা কোৱা।
মানে পঢ়াৰ মাজতে ম, নিজকে ব্যস্ত মানে কৰি ৰাখিল অ মানে এনিতে পঢ়াৰ মাজতো ব্যস্ত ৰাখিব নালাগে। মানে নিজৰ মানে যিটো বস্তু ভাল লাগে কৰে সেইবোৰ, সেইবোৰৰ ওপৰতো অলপ হেৰি দিব লাগে মানে অলপ সময় মিলাব লাগে। সেইবোৰ কৰিবও লাগে। উম
হয় হয়। ঠিকে কৈছা তুমি বাৰু কথাখিনি মোৰো, ভাল লাগিল।
উম।
আমি এনেকুৱা যাতে কলেজৰ ধৰিলোৱা গেলো পৰীক্ষা দিবা একো আশা কৰি যাব নালাগে। বেলেগে সি লিখিব সিহঁতৰ পৰা চাই-চাই মইও লিখিম। সেনেকুৱাও হৈ যাব নালাগে।
উম উম উম। অঁ দিয়া নহ'লে কথা পাতি ভাল লাগিল তোমাৰ লগত।
মোৰো ভাল লাগিল তোমাৰ লগত দিয়া।
অ দিয়া উম।